হেল্ল
হেল্লো' অহ কি কৰি আছা
আছো ঘৰতে
অহ কি কৰি আছা এনেই বহি
অ এনে মোবাইল চাই আছিলো
আজি মই মোবাইল ফোনৰ ওপৰতে কথা পাতো বুলি ভাবিছিলো ৰ'বা।
অ', পাৰি। পাৰি কোৱাচোন মোবাইলৰ বিষয়ে তুমি কি কথা পাতিব খোজা।
আমাৰ কাৰণেতো এতিয়া মোবাইল ফোনটো বহুত দৰকাৰী হৈ গৈছে ন' মোবাইল ফোনটো নহ'লে আমি থাকিবই নোৱাৰো নিচিনা হৈছো এতিয়া।
হয়, মোবাইল ফোন আজিকালি মোবাইল ফোন নহ'লে মানুহে থাকিবই নোৱাৰা হৈ পৰিছে।
উম।
তুমি কি ভাবা মোবাইল আমাৰ বাবে উপযোগী নে?
উপযোগী হয়। কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ কাৰণে অলপ মানে কি কওঁ তোমাক প্ৰব্লেম কি কওঁ তোমাক কেনেকে বুজাও মানে কিছুমান ক্ষেত্ৰত আমাক অলপ অশান্তিও দিয়ে তেনেকে মানে যেনেকে তুমি চাব পাৰা আমি মোবাইল ফোনটোত লাগি থাকিলে আমাৰ চকুবোৰ বেয়া হৈ গৈছে আজিকালি। তেনেকে আমি বাহিৰত, বাহিৰত ওলাই নোযোৱা হৈ গৈছোঁ আমি, বাহিৰৰ পৃথিৱীখন ভালকৈ নোচোৱা হৈ গৈছোঁ, আগৰ নিচিনা আমি বাহিৰত খেলা ধূলা নকৰোঁ মোবাইল ফোনটোতে লাগি থাকোঁ তেনেকুৱা।
হয়, হয়। ঠিকে, ঠিকে কৈছা তুমি। কিন্তু মোবাইল আমাৰ বাবে উপযোগীও হয় কিন্তু উপযোগী নহয় বুলিও ক'ব নোৱাৰি।
উম। নোৱাৰি কাৰণ এতিয়া আমি যি যি বস্তুৱে আমাক নালাগক কিয় আমি পাই যাওঁ, মোবাইল ফোনটোৰ লগতে আমি পাই যাওঁ, তোমাৰ ঘৰত বহি কিনে তুমি কাপোৰ কিনা তুমি শাক-পাচলি কিনা তুমি যি কিনিব বিচাৰা কো কোনোবাৰ লগত কথা পাতিব বিচাৰিছা আগতে কেনেকুৱা আছিল কি ঘৰলৈকে গৈ কথাটো কৈ আহিবলগীয়া আছিল এতিয়া তুমি ফোনৰ ফোনৰ সহায়ত তুমি ক'ব পাৰা কথাটো। আজিকালি ভডিঅ' বোলো আজিকালি ভিডিঅ' কল কৰিব পাৰি আমি কথা পাতিব পাৰোঁ কোনোবা দূৰত থাকিলেও।
হয়, হয়।
তুমি কোৱাচোন তুমি কি ভাবা মোবাইল ফোনটো লাগেনে আমাক?
লাগে লাগে কাৰণ মোবাইল ফোনৰ জৰিয়তে আমি নোদ নজনা কথা আমি জানিব পাৰোঁ মোবাইলৰ জৰিয় নজনা বস্তু আমি নিমিষত ত' পাব পাৰোঁ। তাৰ উপৰিও আমি দূৰ-দূৰণি থকা দূৰত থকা মানুহৰ লগত বাৰ্তালাপ কৰিব পাৰোঁ তাৰ উপৰিও আমি দেশ বিদেশৰ আদি বাতৰিও আমি জানিব পাৰোঁ মোবাইলৰ জৰিয়তে। ত' সেইবোৰৰ বাবে মোবাইল উপযোগী। কিন্তু সেই, সেইবোৰক সলনি যদি আমি গেম খেলা বা এনেকে এ, চচিয়েল মিডিয়া চলাত আমি টাইম সময় অপচাৰ কৰোঁ ত' তেতিয়া সেইটো মোবাইল আনউপযোগী হৈ পৰে। টো ক্ষেত্ৰত ক'ব গ'লে
উম উম সেইকাৰণে সঠিক সঠিক সময়ৰ বাবে মোবাইল ফোনটো ব্যৱহাৰ কৰিব লাগে আমি সেইবাবে ধৰি লওক বহুত কম সময় যিটো সময়ত আমাক মানে লাগে নহলে আমি বেছিকৈ ব্যৱহাৰ কৰিলে তোমাৰ এতিয়া বহুত সৰু সৰু ল'ৰা ছোৱালীৰ চকুৰ অসুখ হৈছে বা কিছুমানে মোবাইলৰ বাহিৰৰ পৃথিৱীখন মানে বেয়াই পোৱা নিচি- নিচিনা হৈ গৈছে মই তেনেকুৱা বহুত সৰু সৰু ল'ৰা ছোৱালী দেখি পাইছো
আহ হে মোবাইল ফোন অধিক ব্যৱহাৰ কৰা চকুৰ বা স্কিনৰ আৰু উপৰিও আমাৰ মানসিক বহুতো ৰ সেই হ'ব পাৰে চিন্তা ভাব চিন্তা ভাবো আমাৰ সলনি হৈ পৰে ত' সেইবাবে কমকৈ মোবাইল ব্যৱহাৰ কৰিব লাগে মোৰ মতেদি উম
আমি গান শুনিব পাৰো মোবাইলত। সেইটো এটা ভাল। ভাল ভাল গান শুনিব পাৰো। বা তোমাৰ, বা তোমাৰ অশান্তি লাগিলে বা আপ- মণি লাগে।
হয়। সেইবিলাক ক্ষেত্ৰত মোবাইল উপযোগী।
উম। কিছুমান ল'ৰা ছোৱালীয়ে এতিয়া মোবাইল চাই পঢ়া শুনাও নকৰে। সেইবোৰো বেয়া কথা।
অ' সেইটোও বেয়া, কাৰণ যদিহে
উম।
যদিহে মোবাইলটো চাই কেনে মানুহে সময় অপচয় কৰি থাকে ত তেতিয়া সেইটো বেয়া হয় কাৰণ, মোবাইলটো আজিকালি ল'ৰা ছোৱালীবিলাক দেখিবলৈ পোৱা যায় যে, মোবাইল চাম বুলি পঢ়িম বুলি কৈ কেনে মোবাইল লৈ যাই কেনে পঢ়াৰ সলনি মোবাইলত গেম খেলাত ব্যস্ত। হৈ থাকে ত। সেইবিলাক ক্ষেত্ৰত মোবাইলটো আন উপযোগী।
এতিয়া, কিছুমান তেনেকুৱাই সৰু, সৰু ল'ৰা ছোৱালী। ছোৱালী আছে। যিবোৰে এতিয়া মানে মোবাইল চাই। এতিয়া মানে এৰাব নোৱাৰে। মাক দেউতাকে
হয়।
তুমি কি ভাবা? উপযোগী কি? মোবাইলটোৰ, তুমি কোৱাচোন।
উপযোগী। মোৰ পঢ়াৰ ক্ষেত্ৰত। তাৰ উপৰিও, আজিকালি যিবিলাক অনলাইন পেমেণ্ট। ত' অনলাইন পে'মেণ্ট আজিকালি মোবাইলৰ জৰিয়তে কৰা হয়, তা-তাৰো, তাৰ উপৰিও যিবিলাক চাক তোমাৰ এপ্লাই কৰা হয়, সেইবিলাকো আজিকালি মোবাইলৰ জৰিয়তে কৰিব পৰা হৈছে।
অ', মোবাইলৰ জৰিয়তে তুমি মোবাইলত, মোবাইলত তুমি একজামো দিব পাৰা। মোবাইলৰ জৰিয়তে তুমি কামো কৰিব পাৰা।
ফেচবুক, আ, হা সেই মোবাইলৰ জৰিয়তে ইউ গুগলত, নজনা বস্তু জানিব পাৰো। বা এনেকা, আদি বহুতো নজনা কথা জানিব পাৰো ত' সেইবিলাক ক্ষেত্ৰত মোবাইল মোৰ বাবে, মোৰ হিচাপত বহুত উপযোগী।
কেতিয়া ওলাইছে, চাত জি পিটি বা জেমিনাই, এইবোৰ, এইবোৰত তুমি ব্যৱহাৰ কৰি পঢ়াৰ কিছুমান কথা জানিব পাৰা। বা অইন কিবা বস্তু জানি জানিব বিচাৰিলেও তুমি, ফটো এখন তুলি কেনেও তুমি মোবাইলটো জৰিয়তে তুমি জানিব পাৰা, বস্তুতো কি হয়।
হয়, হয়
কিবা ৰান্ধিব ইচ্ছা কৰিলে তুমি ইউ ইউটিউবত চাব পাৰা, এনেকে বহুত, বহুত প্লেটফৰ্ম আছে বহুত জেগা তুমি চাব পাৰা
হয়, হয় কিন্তু তোমাৰ মতেদি মোবাইল আন উপযোগী কাৰণ টো কি হ'ব পাৰে যে, এইটো বাবে মোবাইল আমাৰ বাবে আনউপযোগী এইটো কি ভাবা?
উপযোগী কিয় হ'ল কাৰণ আমি মোবাইলটোত বহুত বেছি সময় দি দিওঁ কেতিয়াবা, নজনাতে আমি কেতিয়াবা কি কৰো মোবাইলটো চাই, চাই বহুত, বহুত সময় গুচি যায় এনেই গুচি যায়, সেইটো এটা তোমাৰ সময় নষ্ট কৰা ই তুমি বেলেগ কাম কৰিব পাৰা সেই সময়ত তাৰ পাছত তোমাৰ আৰু এট এটা সমস্যা হ'ল তোমাৰ পঢ়িব মন নাযায় মোৰ মোবাইল বেছি চাই থাকিলে তোমাৰ মন, মন নবহে বা মনত, মনত নবহে আৰু পঢ়াটো মনত নবহে যে তুমি বেলেগ বস্তু চাই থাকিব পাৰা মোবাইলটোত নতুন, নতুন কিবা কিবি ত' সেইটো এটা আৰু কথা হ'ল চকুৰ বেমাৰ হয়, সেইটো, সেইটো এটা হ'ল সেনেকে তোমাৰ তোমাৰ যিটোত সময় নষ্ট হয়, সেইটোৱে আৰু আচল কথা মোবাইলটো বেছিকৈ চালে তুমি এতিয়া কম সময়ৰ কাৰণে মোবাইল চোৱা সেইটো কিন্তু ভাল। তুমি কম সময়ৰ কাৰণে চোৱা বা ভাল বস্তু কিবা চালা সেইটো এটা ভাল
হয়।
উম আধুনিক যুগততো এতিয়া আমাৰ মো মোবাইলটো বহুত দৰকাৰী হৈ গৈছে তুমি এতিয়া চিঠি পঠাবৰ কাৰণেও তুমি ক'তো যাব নালাগে, ডাকঘৰ ব্যৱহাৰ কৰিব নালাগে, তুমি এতিয়া মোবাইলৰ জৰিয়তে মানুহক বস্তুবোৰ পঠাব পাৰা। দূৰত কোনোবা যদি আছে তোমাৰ আ কল কৰিব পাৰা তুমি ফোন কৰি কেনে ভিডিঅ' কল কৰি ভিডিঅ কৰিব পাৰি হোৱাটপত সেইটো কৰিব পাৰা তুমি তেনেকে তুমি তুমি অনলাইন ক্লাচ মোবাইল কৰি পাইছানে অনলাইন ক্লাছবোৰ
পাইছো পাইছোঁ যেতিয়া লকডাউনৰ সময়ত মানুহ ওলাব পৰা নাছিল ত' তেতিয়া অনলাইন ক্লাছ কৰিছিলোঁ সেইবিলাক ক্ষেত্ৰত মোবাইলে বহুতো সহায় কৰিছিল কিয়নো তেতিয়া আমি যেতিয়া পঢ়িব যাব পৰা নাছিলো তেতিয়া আমাক বহুত সহায় কৰিছিল
দিয়া
সেই সেইবাবে সেইবিলাক সেইবিলাক ক্ষেত্ৰত মোবাইলে বহুত উপযোগী কৰি
এতিয়াও তুমি অনলাইন ক্লাছবোৰ কৰিব পাৰা ইউটিউবত তুমি ভিডিঅ' চাব পাৰা পঢ়াৰ কিছুমান ক্ষেত্ৰত সেইবোৰ চাব পাৰা তোমাক এতিয়া ডক্তৰৰ প্ৰয়োজনীয়তাটোও কমাই দিছে তুমি এতিয়া অনলাইন বোৰৰ লগত কথা পাতিব পাৰা সেইটো এটাও ওলাইছে
সেইটো আজিকালি প্ৰযুক্তি যি প্ৰযুক্তি কি ওলাইছে তাৰ তাৰ সেইফালৰ আম মোবাইল বহুত উপযোগী হৈ পৰিছে মোবাইলত আমি বহুতো কাম কৰিব পৰা হৈ গৈছো আজিকালি ঘৰতে বহি ত সেই ত সেইবিলাক ক্ষেত্ৰত মোবাইল বহুত উপকাৰী কিন্তু সেইবিলাক নকৰি যিবিলাক গেম খেলি সময় নষ্ট কৰে তো সেইবিলাক কাৰণে
উম বেয়া উম টোপনি নহা হয় সেইবোৰৰ। বা ধৰি লোৱা চকুৰ চকুৰ পানী ওলাই কিছুমানে এনেকে বহুত দেৰি মোবাইল চাই থাকিলে। কিছুমান এনেকুৱাও থাকে। জোনে লগৰ লগত বহিও মোবাইল চাই থাকে সেইবোৰো বেয়া কাৰণ আমি ওলাই গ'লে বাহিৰত ওলাই গ'লে মোবাইলটো অলপ দূৰত ৰাখিব লাগে যাতে আমি অলপ কথা পাতিব পাৰোঁ লগৰবোৰৰ লগত। বা তেনেকুৱা অকণ খেলা ধূলা কৰিব পাৰোঁ।
সেইটোৱে কিন্তু আজিকালি দেখিবলৈ। পোৱা গৈছে যে আজিকালি মানে লগ মানুহৰ লগ সেনেকুৱা হৈ গৈছে মানে আগতে গাঁৱত দেখাবলৈ পোৱা যায় চব লগ একগোট হৈ কেনে। থাকে কিন্তু আজিকালি চব সকলোৱে একগোট হ'লেও চব সকলোৱে কিন্তু আজিকালি একগোট হয়। কিন্তু সকলোৱে। বহি কেনে মোবাইল নিজৰ নিজৰ মোবাইল চোৱাত ব্যস্ত। ত' সেইটো ক্ষেত্ৰত বেয়া হৈছে সেইবিলাক ক্ষেত্ৰত মোবাইলটো বেয়া।
উম আগতে এতিয়া একেলগ হ'লে সকলোবোৰ তেতিয়া একেলগে কথা পতা আছিল খেলিছিল মানুহে গাঁৱত আবেলি সময়ত এতিয়া সকলো ওলাই আহিলেও মোবাইলটোতে কিবা এটা ভিডিঅ' খেলে ভিডিঅ' গেম খেলে বা কিবা ধৰি লোৱা তুমি কিবা ভিডিঅ' চালে। চিনেমা চালে। তেনেকুৱা।
সেইটোৱে।
উম।
ঠিক আছে তোমাৰ লগত আজি মোবাইলৰ বিষয়ে কথা পাত ভাল লাগিল। আগলৈও পাতিম। আজিলৈ ৰাখ।
ঠিক আছে ঠিক আছে ঠিক আছে।
দি দিয়ক।